হেল্ল'। হেল্ল'।
হেল্ল'।
অ'।
কি কৰি আছাঁ?
এ, বহি আছোঁ।
ভাত খালা?
অ', খালোঁ।
ভাত। অ', ভাত পানী খালা যদি এতিয়া হেৰি কৰা, অলপ ফুৰিব যাও আহা ওলাই আহা।
আ, ওলাই আহা।
বনালা আজি।
দালি, ভাজি।
অ', অ', দালি ভাজি বনালে হ'ব নে আৰু বেলেগ কিবা কিবি বনাব লাগিব, কণী আমলেট-চামলেট বনাবা।
অ'।
ক'ত গ'ল।
এইয়া খেলি আছে।
খেলি আছে।
এইফালে খেলি আছে অ'। মানুহজন কাম কৰিব গ'ল।
কাম কৰিব গ'ল।
অ', অ' ঠিকে আছে, তুমি অকলে এতিয়া। ঠিকেই আছে দে তুমি অকলশৰীয়া, বহুত হেৰি হয় আৰামত থাকিবা এতিয়া। কম নাই বন নাই যেতিয়াই মন যায় তেতিয়াই খাবা আৰু হয়।